অ'
শুনি পাইছা নহয় জানো
অ - অ শুনি আছো কওক। মানে ভইচটো অকমান কমকে আহিছে তথাপিতো শুনি আছো বাৰু।
আজি ঘৰতে আছো এনে
উম, অহ - অহ।
উম। আজি আমাৰ গছৰ আম খালো অকনমান আম আগতে আম কেইটামান পাৰিলো। আম খালো গছত আম এতিয়াও আছে শেষ হোৱা নাই।
অ - অ আমাৰো আছে বাৰু আমাৰ ঘৰৰো এইবাৰ বহুত আম লাগিছে।
হয় নেকি।
উম - উম।
কঠালো আছে কঠাল
অ অ
তোমালোকৰ কঁঠাল আছেনে
আছে আছে আমাৰ ঘৰত মানে বাৰিত বহুতো ফল মূল আছে মানে প্লাম বগৰী আছে আছে তাৰপিছত কঠাঁল আছে আম আছে পনিয়ল আছিল লেটেকু আছে উম তামোলৰ এখন বাৰী আছে ডাঙৰ
উম।
উ পাণৰো পাণৰো আছে তামোল পাণৰ বাৰী আছে গোটেই ডাঙৰ মানে বাৰীখন বেছি। আছিলে পোন্ধৰ বিশ হোজাৰ টকা আহে মানে।
অ ভালে দেখোন
উম উম তাৰ উপণিও এ এখন বাঁহৰ বাৰী আছে বাঁহো বেচিব পৰা যায় ফল মূলখিনিও বেচিব পৰাকে বহুতেই আছে কিন্তু মানে দেউতাই নেবেচে।
এ ফল মূল বেছি বিকিব ভাল নালাগে আচলতে।
উম উম নহয় নহয় বেপাৰী বিলাক আহি আহি আমাক সুধে মানে আমাৰ দেউতাইতো ডাইৰেক্ট মানে এনেকে গৈতো ইনেও নেবেচগে কিন্তু মানে। বেপাৰী বিলাক আহি আহি আমাক মানে কয় যে ফল মূল খিনি যদি দিয়ে বিকি দিম বুলি।
কিন্তু মানে আমাৰ দেউতাই ভাবে যে ঘৰতে ফল মূল আছে আৰু ইমান ল'ৰা ছোৱালী আছে ন মই লগতে অ মোৰ ভন্টি আকৌ মোৰ খুৰাৰ দুজনী খুৰ আকৌ ইটো খুৰাৰ ল'ৰা লৰা ছোৱালী আমাৰ গোটেই ওচৰৰ মানুহখিনিৰ কাৰণে ৰাখি দিয়ে
গাঁৱত তেনেকুৱাই চলি দিয়কচোন বেলেগৰ কাৰোবাৰ ঘৰত নেমু আছে আমাক আহি নেমু দিব কাৰোবাৰ ঘৰত। লাও লাগিলে এতিয়া লাও বিলাব এনেকুৱা হয় ন।
উম,
আপোনালোকৰ তাত তেনেকুৱা চলেনে।
উম চলে তেনেকুৱা চলে
আমাৰ গাঁৱত মানে তেনেকুৱা চলে কাৰোবাৰ ঘৰত মানে কিবা বস্তু এটা লাগিলে মানে অকলে নাখায়
আগতেও আমাৰ ইয়াতো তেনেকুৱা আছে লাহে লাহে এইবিলাক নোহোৱা হৈছে হে
অ আমাৰ তাত মানে ন, হোৱা নাই আমাৰ তাত ওচৰৰ গোটেই চুবুৰীটো মানে পৰিয়ালৰ নিচিনাকে থাকে
অঁ
উম সেইকাৰণে মানে ভাল মানে আমাৰ দেউতাইও সেইকাৰণে ঘৰৰ একো বস্তু তামোল তামোল বাৰীখন বেচে বাৰু দেই কাৰণ তামোলৰ বাৰীখন মানে তামোলোক কিমান খাব আৰু ন গোটেই বাৰীখনৰ সতে দি দিয়ে কোনোবা বছৰত পোন্ধৰ হাজাৰ, কোনোবা হল বছৰত বিশ হাজাৰ এনেকা আহে আৰু
হয়
উম, আৰু পুখুৰী চুখুৰী আছে আমাৰ ফালে আপোনালোকৰ ফালে মাছৰ পো- পুখুৰী এইবিলাক আছে নে লিজত লয় যে।
অ এবাৰ আমাৰ লিজত দিছিলে হা তাৰপিছত আৰু দিয়া নাই এবাৰেই দিছিলে আমি সৰু থাকোঁতে দিছিলে মোৰ মত আছে তাৰপিছত আৰু দিয়া নাই
আচ্ছা আচ্ছা উহু,
অ'ব ৰবা গহপুৰত তোমাৰ ঘৰ নহব বুলি কৈছিলা। নহয় জানো হা গহপুৰত। মোৰ চিনাকি এজনী লেখিকা আছে চন্দ্ৰা নাথ বুলি চিনি পোৱা নেকি তেখেতক।
চন্দা চন্দা বাইদেউ অ অ পাওঁ।
অ। তেখেতে দুখন তিনিখন মান কিতাপ লিখিছে।
আপুনি চিনি পায় নেকি চন্দ্ৰ বাইদেউ। অ অ আমাৰ মানে। অ ঘৰৰ একে ওচৰতে হয় নে নহয় নাজানো দেই কিন্তু মানে গহপুৰৰে হয় আমি জানো। তেওঁ তেওঁক লগো পাইছো বাৰু লগ পোৱাই থকা হয় তেনেকে।
অ। তেখেতৰ তেখেতৰ কেঞ্চাৰ হৈছে নেকি মই তেনেকে শুনা পাইছিলো
কিবা এটা বেমাৰ হৈছে বুলি, ময়ো শুনিছো বাৰু দেই চন্দা বাইদেউ।
অহ' হয় দিয়া, হয় দিয়া।
বহুত বছৰ মানে, যোৱা হোৱা নাই লগ পোৱা হোৱা নাই সেইকাৰণে ইমান। কে নাজানিম তেওঁলোকৰ মানে এটা গ্ৰুপে আছে দেই লেখিকা সকলৰ মানে আমাৰ গহপুৰৰ বহুত কেইজনী ভাল ভাল মানে ব্যক্তিত্ব থকা মানুহ আছে।
অঁ
মানে তেওঁৰ লগতে লোকেশ্বৰী সন্দিকৈ বাইদেউ বুলি এগৰাকী আছে।
অ
তেওঁ বহুত ভাল লিখে উম আৰু তেওঁলোকে মিলি মিলি বহুত ভাল ভাল মানে কাম বিলাক কৰে ধৰক কবিতাৰ এখন সন্মিলন পাতিব অ এখন আলোচনী ওলাব য'ত গাঁৱৰ ল'ৰা ছোৱালী বিলাকৰ পৰা শিক্ষালৈ
উম তেওঁলোকে বহুত ভাল ভাল কাম বিলাক কৰি থাকে মানে সমাজৰ কাৰণে।
অঁ ম চন্দা বাইদেউৰ আছে দুখন কিতাপ আছে হা এখন এ তেখ তেখেতৰ আত্ম জীৱনী
উম
আৰু এখন কিবা এখন আছে কিবা প্ৰবন্ধ নাকি তেনেকুৱা দুখন কিতাপ আছে মোৰ তাতে। তেখেতে মোক দিছিলে কিতাপ।
অ অ
উম বাইদেউজনে ভাল আমাৰ। ইপিনে আহিব খুজিছিলে কিন্তু আজি আহিম কালি আহিম কৰি অহা নাই বাইদেউ।
অ অ
অ মই তেখেতক জেঠাই বুলিয়ে মাতো।
আচ্ছা আচ্ছা।
তুমি গহপুৰলৈ আহিলে মোৰ ইয়াতে। সোমাই যাবা একপাক তেনেকে কয় হা মৰ যোৱা হোৱা নাই গহপুৰলৈ আচলতে গহপুৰলৈ যাব ইচ্ছা আছিল যদিও মই। গহপুৰত মানে তেনেকুৱা আৰু। চিনাকি আছে। হা কিন্তু বহুত দিন যোগাযোগ কৰা নাই পাহৰি গ'লো নহয়।
উম এতিয়া মই চিনাকী হৈছো নহয় আপুনি যাব আমাৰ ফালে। চন্দা বাইদেউৰ ঘৰতো সোমাব আমাৰ ঘৰটো সোমাব।
চন্দামিতাৰ ঘৰলৈ গৈছা নেকি তুমি যোৱা নাই নেকি?
চন্দা বাইদেউ ৰ ঘৰলৈ যোৱা নাই দেই।
উম এনেতো দেখা পাইছা না কথা বতৰাটো হৈছা চাগে।
অ' হয় হয় মানে তেনেকেতো মোক চিনি নাপাব তেওঁ নাম কলে। কিন্তু মানে কি হয় তেওঁতো বহুত ডাঙৰ মানুহ বুলিয়ে কব পাৰি বাৰু। আমাৰ কাৰণে তেওঁক লগ পোৱাাতটো বহুত ডাঙৰ কথাই দিয়কচোন।
উম, তুমি কে কেতিয়াবা লগ পালে মোৰ কথা ক'বা মোক ভালদৰে চিনি পাই দিয়া। আৰু তেখেতৰ লৰাটো ঢুকাইছে নহয় তেখেতৰ লৰাটো।
হয় হয়।
অ' মানে কি মোৰ দুখ লাগিল কি
তেখেতৰো বহুত খিনি গৈছে দিয়ক মানে বহুত খিনি সমস্যাই এখন
হয়, মানে কি এদিন কি হ'ল কবিতাৰ অনুষ্ঠান এটাত। তেখেতক লগ পালোঁ হাঁ। লগ পাওঁতে তেখেতে কয় মোৰ লৰাজন ঢুকালে। ল'ৰাজন দেখাত তোমাৰ নিচিনাই আছিলে। মোক তেনেকে কলে।
অ-অ ক'ব পৰা নাযাব যে এটা পাতি লও।
বা তেনেকে কোৱাত মোৰ ইমান দুখ। দুখ লাগিলে ধেই মানে বহুত দুখ লাগিলে হা যেতিয়া ক'লে মোৰ ল'ৰাজন তোমাৰ নিচিনাই আছিলে দেখাত হা, তেতিয়া মোৰ বহুত দুখ লাগিলে আৰু হা। তাৰপিছত তেখেতৰ নম্বৰ চম্্বৰ আনিলো। তেনেকে ফোন চোন কৰিলো মোক কিতাপ চিতাপ দিলে তেনেকে ভাল সম্পৰ্ক এটা আছে আজিলৈকে।
অ' অ' ঠিক আছে।
আৰু ভাল কিতাপ লিখে তেখেতে, কবিতা চবিতাও কবিতা চবিতাও ধুনীয়াকে লিখে।
অ' অ'। হেল্ল, ' হেল্ল' শুনি আছেনে কৰিছে অ' তুমি কৰাচোন মই কাটি দিছো। হেল্ল'
হয়, মই শুনি আছো দিয়া।
অহ, কওকচোন? অহ,
আহ তেখেতে ভাল কবিতা লিখে, হা আহ মই চাইছো কবিতাবিলাক। আৰু তেখেতে উৎসাহ প্ৰেৰণা দি থাকে বাৰু মোক মাজে সময়ে। শুনিছা নে?
শুনি আছো।
হম হম। আৰু এজনী ভাল লেখিকা পাইছিলো মই আ তোমাৰ আহ ৰঞ্জনা পাঠক বুলি। তেখেতও ভাল লিখে তেখেতও ভাল কবিতা লিখে।
অনলাইন নম্বৰ পচাইছ।
ৰঞ্জনা পাঠক বুলি। ৰঞ্জনা পাঠক তেখেতৰে ঘৰ গুৱাহাটীতে বৰ্তমান গুৱাহাটীত থাকে বাইদেউজনীও ভাল লিখে। হম। আৰু এজনী আছে মণিকা শৰ্মা বুলি। অ' সেই বাইদেউজন ধুনীয়া। উপন্যাসো লেখে তাত মানে বিশেষ বাইদেউ উপন্যাসত মানে বিৰাট মানে ভাল হাতত লিখাত উম অহ মোক কেইবাখনতেও উপহাৰ দিছে কিতাপ অ', আৰু তাৰপৰিতো গল্প কবিতা
এটা কৰিল নহলে পাহৰি থাকিব।
কিন্তু উপন্যাসতাৰ তেখেত ভাল, এ এ তেওঁ লিখিছিলে তোমাৰ মায়ঙৰ যাদু মন্ত্ৰ যাদু মন্ত্ৰ যে আছে হা যাদু মন্ত্ৰৰ ওপৰত তেওঁ এখন কিতাপ লিখিছিলে হম।
তেওঁৰ সেইখন কিতাপ মই শুনিছো দেই। মানে মোৰ লগৰ এজনীয়ে পঢ়িছে বোলে।
অ', চনকা ৰদ বুলি কিতাপখনৰ নাম হা। তাৰ পিছত এখন কিতাপ লিখিছে তেজে ধোৱা কুঁৱলীৰ কিবা আহ ইতিহাস নেকি তেনেকুৱা আছিলে এটা সময়ত মানে অসমত বহুত উগ্ৰপন্থী আছিল নহয় তাৰে ওপৰত তেখেতে লিখিছিলে এখন কিতাপ সেইখন কিতাপ। তাৰ পিছত এখন কিতাপ লিখিছে নিষিদ্ধ দুৱাৰ বুলি। উম, সেইখন কিতাপ মানে এ আমাৰ সমাজত যিবিলাক অনৈতিক কাৰ্য হৈ থাকে তেনেকুৱা ওপৰত আৰু হা। তাৰপিছত অ তাৰপিছত তেওঁ আৰু এখন কিতাপ লিখিছিলে ব্ৰজভূমিৰ বৈভৱ বুলি। হোম ব্ৰজ ব্ৰজভূমিৰ বৈভৱখন মানে কি আমি যে এই মথুৰা গয়া কাচি বৃন্দাবনলৈ যাও হা।
অ'।
তাতে কোনফালে কি মানে মন্দিৰ আছে আমিতো নাজানো। সেইখন কিতাপ পঢ়িলে তুমি গোটেইখিনি জানি জানিব পাৰিবা তাতে কি মন্দিৰ আছে
অ', অ', তেওঁ গ উম উম।
বাইদেউ হয় হয় বাইদেউজনীয়ে ভাল লিখে আৰু মোক বহুত প্ৰেৰণা দিও থাকে
হয় হয়। হ
আচ্ছা বাৰু বাৰু ঠিক আছে তোমাক মই পিছতে কথা হ'ম
অ ঠিক আছে দিয়ক